আহ কি কৰি আছ
এ আছোঁ এনে
ভাত খালি আও
অ ভাত খোৱাকে নাই খোৱা দে মই এইফালে সকাম আছিলোঁ তালৈ গলোঁ তাতে কিবা কিবি খালোঁ।
অ সকাম আছে অ ভাত ভাত খালোঁ কেতিয়াবাই সে এতিয়া আম কাটিহে খাই আছোঁ।
কেলে খালে ভাত।
ভাত উ দালি তিহু চবজি।
অ
তাৰ পিছত আকৌ এখন হেৰি আম চাম কাটি ললো। আকৌ আলু চব্জি বনালে উম খালো কেইবাখনো আহ চাহ আহ। সেই বনালো।
অ আজি দেওবাৰ।
মচন্দৰ অকণমান আনি লৈ মচন্দৰ চাটনি বনালোঁ?
এ মই মচন্দটো খাব নোৱাৰো ইমান বেয়া গোন্ধ।
ভাল পাওঁ? গোন্ধ তোমাৰ চাহ পিঠা নাই খালি। চৌতে হেৰি কৰি দিছো বোৱা।
আহ মই বেয়া পাও সেইটো মচন্দ। এ এদিন। কোলা কচু হেৰিৰ লগত দিছিলোঁ এটা পাত। এটা তাত মানে এ এটা আগ দিছিলো কি বৰ বেয়া লাগিলে দেখোন।
উম নালাগে ভাল লাগে মচন্দটো ধুনীয়া লাগে খাই। বঙালী বেবে খাওঁ নাখাওঁ ডাঙৰ বঙালী বেবে। বংঙালী বেবে অ।
সেইটো খাওঁ সেইটো নাখাও?
উম ভাল লাগে ই খাব লাগে।
উম পেটৰ কাৰণে ভাল হলেও নাখাওঁ ইমান। বেগন হ। মুখখন পিছত কিবা কিবি লাগি থাকে অ ভালেই দে।
অ মই এনে ভাতৰ ভতি খাও কেতিয়াবা বনালেও সোদায় অকমান খাই লওঁ খাই থাকো?
উম ইমানে ভাল পাও?
অ ভাল পাওঁ? অ পিচিলে বেয়া পাও পিচিলে কে। চাইকে চাই বেয়া পাওঁ?
অ
এনে পিচি নাখাও নহয় মই চৰুত অকমান জানজানকে তেল দি।
উম
এ তেল কণ দি পেলাই তাতে লৰাই বগাই পোৱা তাতে কম কম গেছ দি পেলাই হেৰি কৰি পেলাই হেৰি লৈ পাত কেনোকে মনেও হেৰি হৈ যায় হয়
আহ
কলা নিমখ অকণ সানি ল'ব লাগে মজা লাগে খাই
অ
মই তেনেকেহে খাওঁ। কেঁচাকে ময়ো বেয়া পাওঁ। কেঁচাটো ইমান ভাল নালাগে খাই।
উম উম মই নাখা খাওঁ দে মধুহোলেংটোহে খাওঁ এইটো নাখাওঁ।
অ মধূহুলেংটো মধুহুলেং টোতো খাব পাৰিয়ে বাৰু।
আহ সেইটো আঞ্জা বনাই লৈ।
অ
অ সেইটো আকৌ পায়খানা হলে এইটো মচন্দৈ এইটো হেৰি মধুহুলেং মসন্দৈএনেকে পাতত দি পিটিকা কৰি খালে ভাল হয় ন।
আহ আহ মচন্দতটো খাব লাগে এনে ভাল লাগে খাই
উম মই তাক গোন্ধটো ভাল ভাল নাপাওঁ কাৰণে নাখাওঁ বাৰু উ খোৱা মানুহে ভাল পায় আৰু ন উম এ এতিয়া পঢ়ি আছে আৰু।
পঢ়ি থকা নাই স্কুলৰ পৰা আহি হেৰি টিউচন গৈছিলে টিউচনৰ পৰা আহি পাইছেহে দেওবাৰেও লৈছে‌। পৰীক্ষা লৈছে তাহাঁতৰ দেওবাৰ একে টিউচনত
এতিয়া পঢ়িবা লাগে হা এতিয়াৰ পৰা তেজ লৈ লৈ থাকে আহিলে তেতিয়াহে গম পাবগৈ মাস্ত বিলাকে হয় নে নহয়?
প্ৰতিটো দেওবাৰে তাহঁতৰ অংক এসপ্তাহ পঢ়াই যে প্ৰতিটো দেওবাৰ এ হাতত অ পৰীক্ষা এটা এটা লয়
অহ ভালেই কয়
আহ সেই পৰীক্ষাটো লোৱা আহ পৰীক্ষা লৈছে যে পৰীক্ষা দি দি আহিছে অলপ আগত উ আহি পেলাই ভাত দিলো ভাত খালে ভাত খালে মই আম কেইটাম কাটিছিলো আম খালে আম খালে এতিয়া মানে অক শুবৰ দিম বুলি ভাবিছিলো নাই বোলে দুইজনী ইয়া
আহ ভালে তহৰ গাঁৱতে আম আছে আৰু গাঁৱৰ আম খাবাগে। খাইছোৱা দ গৈ?
এই মালিকে আকৌ এতিয়া অলপ আগত পানী থৈ গৈছেহে।
অ অলপমান বান্ধি পেলা দি পঠাবনোৱা? উ পুতে হাতত। অ আমি কিনা আম খোপা খাওতে দিন গছে। ছা
তাকেই।
তহত একেবাৰে ঘৰ আম খোপা খাই থাক আৰু শুনাই থাক।
ঘৰ ঘৰৰ নহয় অ ফিচাৰী ফিচাৰীৰ পৰা আনে আ এই কোনোবাই কোনোবাই দিয়ে যে পথাৰলৈ যে যায় পথাৰলৈ যাওঁতে দি দি পঠিয়াই অ।
তেওঁ ঘৰৰ আম আনি একে কিনা আম হোপা কিবাহে খাই আছা হপাই খা চাহ দিয়া,
তাকে
উম।
উম
হ অ বান্ধি পেলাই দি পঠিয়াবি পুতে হাত।
উম আগতেতো নিজেও আনিব যাওঁ ফিচাৰী সোমাই সোমাই এতিয়া পাৰ্কখন হ'ল যে আমাৰ ইয়াত।
উম
পাক খণ্ডৰ পৰা সোমাব নোৱাৰা হৈ'ল জংঘল বেছি হৈ গল।
অ মানুহ বেছি জংঘল হৈছে
পাক খন টো চাফা মজা যা পাৰ্কখন সোমালে তো সোমোৱা সোমোৱা লাগি থাকিব কিন্তু এনে পা অ পিছ চাইড উ সে মাছ নিজৰেলহে আছে হেৰি খিনি আম খিনি।
অ শিখিবা দিয়ে অ পাৰ্কৰ ভিতৰৰ পৰা আনিব দিয়ে ছিগি পেলাই।
খাব পায় চব কৰি খাব পায়
অ মানুহ ৰখিয়া নাথাকে আৰু
পাৰ্কৰ ভিতৰত আম নাই। পাৰ্কৰ ভিতৰত আম গছ চ চব কাটিব লালে গছ গছনি চব কাটি দিলে তাত
অ নহলে
আৰু প সেই পাৰ্কৰ ওচৰত পিছ চাইডলৈ আছে
অ সে হেৰি চৰকাৰী মাটি
চৰকাৰী মাটি মানে হে অ চৰকাৰী মাটি সেয়া চবৰ কঁঠাল চঠাল চব আছে সেয়া মানে পাৰ্কখনক সিফালে পাবি আৱ মানে পাৰ্ক খনৰ এটা চাইডত
বনৰীয়া বনৰীয়া চৰকাৰী মাটি থোৱা বনৰীয়া মানুহ ঘৰ নহয় আৱ
আ ফিচাৰী মাতি ফি
অ ফিছ ফিচাই মাতি
এ কঁঠালে পাবিনে আমে খাবি নে কি খাবি চব পাবি মানুহ খোৱাব নোৱাৰে জংঘল বেছি এ মানে টিপাল দি দিলে যে মানুহ আগতে মানুহ সোমাই থাকে ৱাল দিব জংঘল পা মানুহ সোমাব নোৱাৰা হৈ গ'ল
অহ তাতে পছি গেলি পছি এনে জে নানো মতা মানুহ গৈ পেলাই আনিব পাৰে আৱ
অ আনিছে সে মতা মানুহে আনেতো বেলেগ মানুহে আনে
অ আৰু সেইফালে বান্দৰ চান্দৰ নাই যে চাগে ন সেইফালে বান্দৰ চান্দৰ নাই অ তই ন কি মানে এটা চাইডে বান্দৰ আছে এটা চাইডে বান্দৰ নাই সেইটো কি কথা আক একেখন গাঁৱেটো ন একেখন গাঁৱে
এইফালে বেছি যায় সেইফালে বেছি নেযায় যায়
কিহৰ কাৰণত
এতিয়া ফিচাৰীত বান্দৰ আছে ফিছাৰীত ক'ত কঁঠাল আম বান্দৰে খাবই উম
তাৰ তহঁতৰ ঘৰত হে আক নেথাকে একো বস্তু।
অ আমাৰ ঘৰ এইখিনি এই এইখিনি পা নেথাকে। খিনিৰ পৰা একেবাৰে উৱা লৈকে নেথাকে। সিটো মোৰ লগে
অ তামানে এইখিনিতে বেছি বান্দৰ।
অ এইখিনিতে বান্দ।
সিফাল হ'লে নাই আও।
উম সিফাললৈ নাই। যায় দুই এটা যায় আও ৰাস্ত আজিকালি আজিকালি ৰাস্তা শিপাইও যায় গাড়ী আগত পৰি পৰি মৰিছে ন কেইবাটাও।
অ আন্দাজ যাব নেজানে চাগে সেইকাৰণে গাড়ী আগতে পৰে গে খোজ কাঢ়ি যাওঁতে চাগে ন খোজ কাঢ়ি যাওঁতে পয়। ছাগে গাড়ী আগত
অ অ বান্দৰ এনে মৰিলে বান্দ বান্ধ মৰিলে একেবাৰে বান্দৰ হেৰি কৰি পেলাই সেই চুবও নিদিয়ে বান্দৰটো যদি মৰি থাকে। বান্দৰতো যদি বাইত। মৰি থাকে মৰা দেখে দেখা না। পাই ন বান্দৰ গম পাইছ নাই তাহাঁতে একে। বান্দৰ এটা মৰিলে তাহাঁৰ আগত যদি কোনোবা দেখি তাহাঁতৰ টানি আজুৰি নি লুকুৱাই ৰাখিব গৈ লুকুৱাই ৰাখি গাত নিজে তাহাঁত কি কৰে নাজানো আও আৰু এনে কিন্তু কিছ ভগ সেৱা কয়ি কয়ি মানে ওচৰলৈ যাব নিদিয়ে তাহাতে হাত। যোৰ কৰি গৈ থাকে।
অ বান্দত
অহ!
বান্দৰটো গোটেই সোপাই সেৱা কৰি থাকে।
অ হাতযোৰ কৰি থাকে।
অ দে। দেখা পাইছা
দেখা পাইছো আকৌ।
কি কয় ব নি পেলাই?
তাহাঁতে কি কৰে নাজানো কিন্তু এনেই তাহাঁতে একবাৰে মানুহ ওচৰলৈ কিবা কৰিব যায় বুলি হাত জোৰ কৰি থাকে মানে মানুহক হাত জোৰ কৰাদি কয়।
ই চাঘব। হয় বান্দৰটো অকমান হেৰি ক বুলি পুতি থ কিবা কৰি কয় চাগে মানুহে বুজি নোপায় আও কিবা এটা হে বান্দত টো মৰিলে ধৰি লও পুতি থয় বা কিবা কৰে সেই বুলি হাতযোৰ কৰে চাগৈ। তহঁতৰ মানুহ খিনিয়ে বুজি নাপায় আৰু।
ওচৰলৈ নাই একেবাৰে যি দ - কান্দেও আকৌ বান্দৰে গম পাইছ নাই?
অ কান্দিব তো হলে আকৌ হনুমান। ভক্ত নহয় নেকি? বান্দৰ সদায় হনুমান ভক্ত সিহঁতে জানেই আকৌ চব অন্তৰ্যামী হয়।
উম।
সেইকাৰণে চাগৈ মানুহক উৱা হাতযোৰ কৰে যে লগৰতো মই লও- পুতি থবা কিবা এটা কৰে বুলি কয় চাগে সেইয়া।
অ।
একো নকয় কি কয় বা একো নকয়।
না কিছুমান মানুহে গাত খান্দি পুতি পুতি দিয়ে থয়।
অ, অ, অ তেনেকা থব লাগে অ। নহলে তো গেলি পচি এনে যাব ন? অ তেনেকুৱা কৰিব লাগে, সেই তাকে চাগে কয় সিহঁতে আৰু।
যেনেকে মানুহে কয় তাহাঁতে তেনেকে অলপ অলপ সময়, একেবাৰে গোটেই হাতযোৰ কৰি কৰিব হেৰি কৰি থাকে, সেৱা কৰি থাকে। তাৰপিছতহে, এৰি দিয়ে তাহাঁতে। তাৰপিছতহে পুতি দিব পাৰে।
অ সেইয়া, হনুমানৰ হেৰি যে। সিহঁতে জা
তাকে, সেইটো জানে। চব জানে।
উম। সেইহে অন্তৰ্যামীয় হয়। আগতে তো মান মানুহে আছিল বান্দৰ, মানুহে আছিল। ছিলে। এতিয়াহে, অ মানুহে গৈ পেলাই এতিয়া বান্দৰ হৈছে। কেলা জ্ঞানটোতো একে আছে। তে ন
অ, অ
অ সেয়াই, আমাৰ ইয়াৰপৰা হে, পাৰটা বান্দৰ
অ হব সেইয়া, এতিয়া এটা, দুটা গলে একো
অ একো নকৰে, মাৰিব আকৌ, চাই কৰি পেলাই যায়গৈ আমি আকৌ, মাতো মই মাতো কল খা হি কল খা হি কৰি।
অ, ভালে কৰে। দিবহে লাগে আমাৰ ইয়াত দিলে আকৌ বেছি উৎপাত হৈ যে।
চল নাহে যায় গৈ
হয়, এটা দুটা ভয় কৰে আমাৰ এই আমাৰ এটা আমাৰ।
ৰাখো দে পিছৰ কথা পাতিম আকৌ ন।